হয়, অ-
হেল্ল।
অঁ, ভাত খালি?
খাইছোঁ।
অঁ, মই চাহ খালোঁম বাৰু।
অ, এই মই মানে পথাৰলৈ গৈছো যে।
অ।
আজি মানে এই অকমান কঠিয়া সিঁচিছিলো যোৱাকালি।
উম।
মানে কঠীয়া খিনিকে চাব আহিলো। পথাৰতে আছোঁ এতিয়া। ট্ৰেক্টৰে হাল মাৰিছে। টেক্টৰত মানে ট্ৰেক্টৰ অ, ক?
তহঁতৰ সেই ফালে বানপানী হৈছে না?
নাই এতিয়া বানপানী, নহ'ব নহয় আমাৰ ইয়াত নহয় বানপানী। হেৰি খিনিত হয়। এই কি কয় ব্ৰহ্মপুত্ৰ পাৰ হৈ এইবিলাক ঠাইত আগতীয়াকে হয়। অ, আমাৰ ইয়াত নহয়। পানীতটো মানে হয়, বেছি মানে ক'বাত মানে মথাউৰি ছিঙিলে তেতিয়া পানী হয়, এতিয়া নহয়। এনেকুৱা হেৰিত নহয় আৰু। মাথাৰি য'ত মানে কেতিয়াবা ছিঙি যায় কোনোবা এবছৰ যে পানী তেতিয়া মানে পানী হয়। তাৰ মানে হেৰিত নহয়। আৰু এতিয়া আমি, মানে পথাৰত আছোঁ যে। পথাৰত মানে ট্ৰেক্টৰে হাল মাৰিছিল, ট্ৰেক্টৰ হাল মৰা মানে তাকে চাই আছো।
উম।
মাটিখিনি সিহঁতে চিনি পোৱা নাছিল দেখাব আহিলো। সোনকালে আহিলোঁ, আহি লৈ এতিয়া পথাৰতে আছোঁ। কিবা কৱনা, কচোন?
আৰু। আমাৰ আকৌ অকণমান বৰষুণ দিলে আমাৰ বানপানী হৈয়ে দিয়ে, বানপানী হ'লে ভালো লাগে যেনিবা। ঘৰতে বহি বহি ৰালিফ কেইটা পাওঁ, খাবা পাম যে। দাইল চেনি এনেকে যিমান যি আটা তেল হালধি। এ
অঁ চৰকাৰী ৰিলিফটো আৰু।
অ' ঘৰতে বহি খাবা পাং ন' টেনচন হৈ থাকে দে।
অ' ঠিকেই। আৰু এটা কথা সেইকেইটা বস্তু খাই পেলাই যে আকৌ এটা হয় যে।
পানী যোৱাৰ পিছত কিমান অশান্তি হয়।
কৰিব লগা হয় চাফা কৰিব লগা হয় যে, হয়।
অঁ, ইমান লেতেৰা হৈ যায় ঠাইবিলাক, এই ঠাইবিলাক ৰ কাৰণে মানে অশান্তি লাগে বানপানী যোৱাৰ পিছত।
তামাম বৰশী বাং জাল পাতোং ধৰক অ' মাছ লাগে শিঙি মাছ মাগুৰ মাছ লাগে মাজে মাজে কাপোৰ লাগে দে
অ' লোকেল বস্তু খাব ভাল লাগেতো লোকেল মাছ মাছ পুঠি হয় আমি চালনীয়া মাছ খাওঁ, এইটোত কি হয় আমাৰ এইটো কোনো ভিটামিন নাই আমাৰ মুখৰ সোৱাদহে সেই সোৱাদটো কাৰণে খাওঁ হয়, ভাল লাগে খায়।
আ
কিন্তু আমাৰ যেতিয়া বানপানী হয় তেতিয়া তাত অহা মানে আমাৰ লোকেল কোনো সাৰ সুৰ নিদিয়া খাই বহুত ভাল লাগে হয়।
আ তামাম খাব এ শুকুৱাই শুকুৱাই লৈ তাতে হালধি দি শুকুৱাই লৈ ৰ'দত শুকুৱাই লয়। কেতিয়াবা আকৌ জুইটো ফুৱাং শুকুৱাবলৈ। প পুৰা একদম এ শুকান কৰি গুৰা কৰি লোৱা খাৰ বনিলে তামাম খাং আও মুঠতে আও
বিক্ৰী কৰনে
বিক্ৰীও কৰোং পইচা আকৌ পইচা পাও অলপ বিক্ৰী কিয় নকওঁ বেছি হ'লে বিক্ৰী কৰোং নিজেও খাং।
অ' তাৰমানে এই মাছ বেপাৰীয়ে বেচিব আহে যে শু শুকান মাছে সিহঁতক কয়, কৈছে আমি এইবাৰ ইমান মোন এক উম কৈছে শুকান মাছ বনাইছোঁ নহয় মই বোলো কেনেকে বনাও তহঁতে কৈছে আমি চাং পাতি লওঁ, একে দীঘল চাং পাতি লওঁ, চাঙত কৈছে আমি যেতিয়া বাৰিষা আহে, পানীত হয় নহয় আমাৰ তাত, কৈছে আমি জাল মাৰি মাৰি কৈছে মাছ বিলাক কৈছে শুকাই দিও এই ডাঙৰকেইটাক কৈছে ফালি দিওঁ পেটটো, ফালি দি পেলাই নিমখ হালধি মাৰি পেলাই শুকাই দিং তেনেকে কৈছে মোক কৈছে এইয়া মাছ আমি বিক্ৰী কৰি থাকোং আমি চাপ্লাই দিওঁ। কেতিয়াবা কৈছে জাগীৰোদৰ বেপাৰীও লৈ যায়হি শুকান মাছৰ বেপাৰীয়ে।
উম
জাগীৰোডৰ শুকান মাছৰ বজাৰ খন কিমান বিখ্যাত।
অ
গৈছানে মই বজাত জাগীৰোডৰ বজাত।
গৈছোঁং তামাম গোন্ধাই শুকান মাছ সোপা।
অ অশান্তি লাগে চেনটো কাৰণে অশান্তি লাগে।
অ
আমি আকৌ তেনেকে নুশুকাও নহয় আমি জুইত সেক দি শুকাও দে।
অ
আমি জুইত মানে তাপ দি মানে ধোঁৱা দি সেই ধোঁৱাতহে শুকাও সেনেকে আমি ৰ'দত শুকাই পোৱা নাই।
উম
গ'লে চাব লাগিব দেই চাম শিকিম।
অ
এবাৰ বাৰিষাত যাম দে। তহঁতে কেনেকে শুকাও আমিও চাব লাগিব। ৰ'দত শুকোৱা মানে মাছটো মানে দূৰপা গোন্ধতো পোৱা যায় নে।
এ
কি কেনেকে শুকাৱ অ
ইমান হালধি ডিঙ আ ধুই কৰি লৈ চাফা কৰি পেলাই হালধি দি পেলাই শুকাই দিঙ আও মই হৈ গ'ল আৰু সেইটোৱে শুকান মাছ।
নকৰে
মাখি পৰিব কাৰণে মই এটা জাল উপৰে তলই জাল দি থৈ দিঙ আও হৈ গ'ল আৰু
অঁ জাল দি থৈ দিলে নপৰে না
হা
আঠুৱা তৰি থও নেকি?
আঠুৱা তৰি থৈ দিঙ তাকে কৈছুং মই উপই তলে জাল দি দিং আজি আকৌ আজি আকৌ দালিয়ে, আলু, অমিতা আজি দালিয়ে, অমিতাই বনাইছোঁ যে
অ
তাৰপাছত ৰঙালাও পিটিকা বনাইছোঁ আৰু তাতে আদা পিয়াজ তেল দি পেলায় পিতিকা কৰিলোঁ আৰু জলকীয়া এটা কাটি পেলাই আৰু হৈ গ'ল আৰু এটা বা দুটা জলকীয়া কাটি আৰু মজা পাওঁ মই খাই।
মই শুকান মাছটো চাটনি‌ বনাই খুব ভাল পাওঁ।
হা
খাই খুব টেষ্টি পাওঁ।
উম
আৰু শুকান মাছ দি আলু, বেঙেনা দি পেলাই যে শুকান মাছ বনাই যে লেবেয়া ভাজিটো যে সেইটো খাই ভাল পাওঁ দেই সৰুকেইটা নহয় এই ডাঙৰ ডাঙৰ মাছ কেইটা যে টুকুৰা টুকুৰি কে কাটি লৈ পেলায় বেঙেনা, আলু দি বনাই খালে যে টেষ্টি লাগে না খাই বহুত ভাল লাগে।
উম
খাওঁ না তেনেকে?
খাঙ
মই বেঙেনা ডাঙৰ ডাঙৰ মাছটো আনিদিলে মই বেঙেনা দি ৰান্ধোৱে
উম উম
আচলতে ভিটামিন একো নাই তাত
উম
কাৰণটো ৰ'দত শুকাই দিয়াৰ পিছত সেই মাছটোত আৰু এক কেজি ভিটামিন থাকিব
উম
এ জানো তথাপি সোৱাদটো লাগেতো মুখৰ সোৱাদটো পোৱা যায়
উম
আৰু শুকান মাছ চাটনিটো আমি এই যেতিয়া জ্বৰ হয় বেছিকে জ্বৰ হৈ থাকিলে
উম
খোৱা যায়। কা মেলেৰিয়া কাৰণে ভাল হেই চেপা ভট্টা বুলি কয় যে
উম
সেই চেপা মাছটো আনি মেলেৰিয়া জ্বৰ মানে খাব লাগে খাওঁ আমি। মানে অকল মেলেৰিয়া বুলিয়ে নহয় এনেও আমি মানে অকমান জ্বৰ চৰ হ'লে। একে কাৰাকে মছলা দি জ্বলা দি খাই দিওঁ।
অ', যোৱা বছৰ তামাম শুকান মাছ খালো দে।
অ'।
বনালো নিজে ভাতে বনাই নিজে শুকান মাছ শুকুৱাই কৰি মেজিলে টামান
অ'।
খাৰ বনাই খালো মানতে খায়ে থাকো দে।
অ'।
মন গ'লেই খাওঁ পেট বেয়া কৰিলে খাই দি আৰু। একদম অকণমান দিছিল। অ', সেয়া অকমান দি কেনে গৰম ভাতলৈ এটা সোমাই দিম এ সেকেই দু
মাম হয় শুকান মাছ খালে।
উম।
টান লাগে।
উম।
তথাপি খাওঁ আৰু।
উম।
এতিয়া কি কৰিছ?
এ এনেই আচং কাম চাম কৰি গা পা ধূই। গা পা ধুই বোলো এনেই আছং ভাত তলাই বনাইদম একদম। কথা পাতি ত লগতে ফোনতে কথা পাতি আছে।
হা হায়।
তহঁতে ভাত খালি না?
হা?
তহঁতে ভাত খালি না?
নাই নাই।
অ'।
এই তাল কেইটামান আছে আমাৰ ঘৰত বৰ দিগদাৰ কৰে গম পাইছা না?
অ', পাৰ কেইটা তামাম হৈ চে ভাগে হয় বি কাৰণে
ইমান লেতেৰা কৰে মান অশান্তি লাগি যায় পাৰহ কেইটাৰ কাৰণে।
অ'।
বৃহত্তম লাগি গৈছে গৈ পাৰ কেইটা।
হয়।
মানে পুহিলোঁ এতিয়া পোৱালিও হোৱা নাই ইমান দিন হ'ল।
হয়।
পোৱালিও দিয়া নাই পাৰ কেটাই কি কওঁ ভাবি আছো।
হয়।
বিক্ৰী কৰিবও বেয়া লাগে না।
অ'।
বিক্ৰী কৰিব অশান্তি লাগে পুহিলো যে। আৰু ঠাইবিলাক ইমান লেতেৰা কৰি থাকে লেতেৰা কাৰণে মানে অশান্তি লাগে। কি কৰিব পাৰওঁ বিক্ৰী কৰি দিম বিক্ৰী কৰি দিঙো ভাবি আছো।
হয়।
চাই লওঁ।
অহ-
হয়ঁ।
অঁ। কিবা হয়।
অঁ!
অঁ!
সেইটোৱে।
অঁ! যি হয়, হৈ থাকিব পাৰ পাৰবিলাক বস্তু লেতেৰা হয়, বহুত লেতেৰা হয়, পায়স।
অঁ। চাই লচোন কি কওঁ।
উমঁ, অ।
এতিয়া মই একো নকওঁ।
অঁ!
অঁ দেখা যাক কি হয়।
উমঁ, তাকেই বোলো।
ভা চাই লওঁ বাৰু কি হয়, কি কৰিব পাৰো সোনকালে চেষ্টা কৰিম।
অঁ!
এটা খোৱা বোৱা হ'ল?
অএ ভাত খাম হে আৰু ল'ৰা-ছোৱালী কেইটা খুৱাই ল'লো। এতিয়া খামা আও।
হয়ঁ, নেকি?
অঁ! হা অঁ! অঁ অঁ। তাকেই বোলো কিনো কৰি আছ তাকে- অঁ ৰাতিপুৱা কথা এটা বোলো সোধোঁ সেইকাৰণে ফোন কৰি লং।
অহ।
এ বোলো-
জনাবি হা, সোনকালে জনাবি তেতিয়াহে একেলগে যাব পাৰিম।
অঁ যাব পাৰিম। আহংতে যি নহওঁক যাংতে একেলগে গলি তেওঁ সাহস এটা হয়ঁ হয় না। তাকেই বোলো অঁ। তাকে অ দিম। ফোন কৰিমও মাতো দিম দে ফোন কৰি পেলাই নাপালি তেতিয়া মাত দিম হয়।